হেল্ল' জুোন
তুনিছ
হেল্ল'
কি কৈছা
এই বহি আছোঁ অ ভিতৰত
অ ময়ো গৰম
ভাত খালা
খাল তুমি খ তুমি খালা ন
খালো দিয়া মই বহি আছোঁ অ
পৰীক্ষা নহ পঢ় শুনা কৈছান নাই
অঁ কৰি আছোঁ তুমি ক'ৰবাল যাবা নেকি ফুৰিবলৈ
এ ফুৰি পেলাই মানে ইমান ই গৰম পৰি কিল পেলাই
একো ন হ'ব নাযাওঁ দুইজনী
হয় নেকি? কোনফালে? ন কোনফালে যোৱা কথা ভাবিছা?
এনেই আমি টাউনলৈ ওলাই যাম।
কেইটামান বজাত?
টামানত যাম দিয়া। অ' চাৰিটা বাজিলি নেকি!
অ', অ', তেতিয়াহ'লে মই ঘৰৰ কাম বন খিনি কৰি পেলাই আজৰি হ'ব লাগিব পাই।
অঁ, আছে?
আছে। এয়া তাই মানে কান্দি আছে, গৰম হৈছে যে।
অ', তুমি মোৰ প্ৰশ্নৰ উত্তৰে দিয়া নাই দেখোন, বেলেগ কিবাহে কৈ আছ অঁ। বাকী খবৰ খাতি ভাল?
অ', খবৰ আছো আৰু। হেল্ল'? হেল্ল'? অ', অ', ভালেই। তোমাৰ মাহঁতৰ ভাল? অঁ, অহ ভালেই। তোমাৰ মাহঁতৰ ভাল? অ', অ'। ভাত কিহে খালা? অঁ, অঁ, খালো খালো।
মই মই মাছেদি খালো। বাচন বাচন ধূলা?
অ', অ', ধুই কৰি আজ এ ভাত পানী খাই আজৰি হৈছো আৰু ধুই কৰি মেলি।
দুই মিনিট হৈছে। অঁ, কোৱা বাকী আৰু?
কিনো আৰু কি কম এতিয়া। ইমান গৰম দিছে। পোৱালিটোৱে কান্দি আছে।
অ', কান্দি আছে ন'। তাক মোৰ ওচৰলৈ লৈ আহিবাচোন এবাৰ মই তাক অকণমান অ অকণমান লৈ দিম। ভালকে শুনিয়ে নাপায়।
মই শুনাই আছো তো, কৈ আছো।
অঁ, এতিয়া ক'ত আছা তুমি?
এতিয়া আছো অকমান খোজ, অঁ ইফালে সিফালে খোজকাঢ়ি আছোঁ।
অ', ময়ো ইফালে সিফালে খোজকাঢ়ি আছোঁ।
অহ, অহ।
এই আমি দোকানত চিপছ খাওঁগে ব'লা।
হয় নেকি, এতিয়া? অকমান পিছত যাওঁ নেকি। কি? চিপছ খাবলে
এই ব'লা একো নহয়। ব'লা একো নহয়।
এতিয়া এই গৰমখনত কেনেকে যাবা চিপছ খাবলে?
হেৰি, তুমি কি কি খাই ভাল পোৱা?
মই খাই ভাল পাওঁ মাছ মাং স চব এইবিলাক। আৰু চবজি চব ভাল
উম, বাকী এতিয়া তোমাৰ মানুহজন ক'ত আছে? হেল্ল'?
বাকী
হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'?
তোমাৰ মানুহজন ক'ত আছে? উম তোমাৰ মানুহজন ক'ত আছে
হেল্ল'
তোমাৰ মানুহজন
অ মানুহজন মোৰ ৰাঙাপাৰাত আছে হেৰি মোৰ মানুহজন এতিয়া ৰাঙা পাৰাত আছে এ যে মুনু অহা কথা আছিলে কেইটামান বজাত আহিব
আহিব পা চাৰে পাঁচটা ছটা ছটামান বজ চাৰে পাঁচটা ছটামানত আহিব
অ থাক তাই ঘৰত অলপ টাইম থাকিব শু ন তাই বাকী আৰু শুনি আছো আৰু এ কোৱা
ৰাতিলৈ কি খাবা ৰাতিলৈ
তাকে গ ৰমে পৰিছে ক'ৰবাৰ আৰু খোৱাৰ কথা
তাই সেই সেইটোৱে সুধিছোঁ কি খাব অকণ ইফালে যাচোন ইফালে শুনিে আছোঁ অকণ ইফালে যা
অ অহ
উম ভালকে কথা পাতা আকৌ তুমি মোৰ লগত অ শুনি আছো কোৱা এতিয়া সময়তো নাজানো পোৱা এনে কিতাপ পঢ়িব সময় সময়তে ইমান স্পিডট গুচি যায়
উ হ
আজি আমাৰ ঘৰলৈ মামা শুনাইছিল মামাৰ মায়ে মাছ বনালে উম
হয় মাছ কি দি বনাইছিলে মাৰে কি দি পতাইছে তমাৰে
মাছ টেঙা দি থেকেৰা থেকেৰা টেঙা দি বনাইছিলো আহ বটি আলু ভাজিছিলে তাৰপিছত আৰু কণী ভিছিল আছিলে মাছৰ তাৰপিছত আৰু চাটনি আৰু ভাত কোৱা আৰু তুমি মনে মনে থাকিবা নেকি তুমি মনে মনে থাকিব পইচাটো তুমি পাবা মইতো একো নাপাম ন
অ মনে মনে থাকিলে নহয় নহয় মনে মনে থকা নথকাৰ লগত কথা নাই নহয় ক গটা হল
সেইটো কাৰণে মইতো পাতি আছো তুমি কোৱা কিবা কিবি মই তো কৈ আছো
কিনো কম মনো কেইটা বজাত আহিবা মনো থাকিব নে অলপ টাইম ঘৰত
নাথাকে যাবগে ওচ অকমান মানে সাতটা চাৰে সাতটা মানত যাবগে থাত সাতটা চাৰে সাতটাামানত যাবগৈ
মোৰ মানে ফোনত ৱাই ফাইটো কানেক্ট হৈ আছে যে সেই নেটৱৰ্কৰ অকমান ডিষ্টাৰ দি আছে মোৰ নটটো বন্ধ আছে যে
আমাৰ ঘৰলৈ আহিবা নেকি তুমি
হেল্ল'
আমাৰ ঘ আমাৰ ঘৰলৈ আহিবা নেকি তুমি শুনি আছোঁ আমাৰ ঘৰলৈ আহিবা নেকি তুমি
অ যাম দিয়া তুমি আহিবা যে টাউনলৈ যোৱা সময়ত তাৰ পাছত তোমালোকৰ ঘৰত সোমাই যাম দিয়া
অ' আহিবা নাই। নাহিলে তেনেহ'লে তোমাক মই বহুত বেয়া পাাম অ'। নাহিলে তেনে তোমাক মই বহুত বেয়া পাওঁ ক'লো একো নহয় দে বেলেগ কৈয়ছো, মই ডাইৰেক্ট
কিহৰ পৰা যাম বুলি কছো আ যাম আ তুমি ফোনতে টাউনত গৈ পেলাই আহ। তাৰ পিছত ধুনীয়াক ধুনীয়াকে চাহ একাপ খাই আহিম। হ'বনে।
হ'ব।
আৰু কোৱা তোমাৰ পঢ়া শুনা কথা। কথা কোৱা।
বহুত বহুত ধুনীয়া মোৰ পঢ়া শুনা।
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
কোনডাল ইমান গৰম হৈ গৈছে, মোৰ পঢ়া শুনা বহুত ধুনীয়া মই বহুত চোকা। হেল্ল' শুনি আছোঁ। হেল্ল' শুনি আছোঁ।
অ' পঢ়া শুনা কোৱা কথা কোৱা।
মোৰ পঢ়া শুনা বহুত ধুনীয়া। মই বহুত চোকা আৰু পঢ়াত। মই পঢ়াত বহুত চোকা।
কিয় হাচিছে।
মই মই পঢ়াত বহুত চোকা মই দুই তিনিদিনৰ ভিতৰত এখন কিতাপ খতম কৰি দিব পাৰোঁ পঢ়ি পেলাই।
হেল্ল'
শুনি আছোঁ। শুনি আছোঁ কৈ থাকা।
তুমি মনে মনে আছা যে হেল্লো হেল্লো কৈ আছা কথা একো কথা।
মনে মনে নাই মই দেখোন কৈয়ে আছোঁ।
অকমান
অ' জীয়াব লাগে কিন্তু মোৰ জীয়াব মন নাই অ' জোণ।
আহ-আহ
উম, মই শুনি পোৱা নাই এতিয়া হা।
কৈ আছো ৰ'ব হেল্ল' নাইে নাই। উ, কোৱা তুমি কোৱাচোন। হেল্ল' হেল্ল'